আহ কি কৰিছ?
এয়া আছো এনে তই কি কৰি আছ?
ময়ো এ আজৰি হৈ মেলি পেলাই এনে অকমান এনেহে আছিলো তাৰপা ভালে আছ
আছো আছো তোৰ ভাল নহয়
অ ভাল ভাল অ ভাল লৰা স্কুল গল অ খোৱা বোৱা কৰিলোঁ লৰা স্কুল গ'ল নে?
লৰা আজি স্কুল নগলে সেই কালি পৰীক্ষা আজৰি হল যে বাকী খিনি পৰীক্ষা আছে। আজি সেইকাৰণে নপঠিয়ালোৱে সোনকালে এনেও
অ অ অ। অ ছোৱালী স্কুল গ'ল গ'ল ছোৱালী স্কুল গ'ল এয়া আ তাতহে ছুটি দিয়ে আনিবগে লাগিব আঢৈটা বজাত কি এও ঘৰত নাই নি
নাই আহি পোৱাহি নাই মই কলি কৈছিলো যে সেই বজাৰলৈ যায় বুলি বজাৰৰ পৰা আহি পোৱাহিয়েই নাই
অ অ অ এতিয়া আজি চোৱা তোৱা খেদিলি আৰু
অ চোৱাটোৰা খেদি মেলি আজৰি হৈছো তাকেহে বতৰটো বৰ ভাল নহয় বৰষুণ এবাৰ দিলেই
বতৰে একদম পুৰা হেৰি কৰি দিছে আৰু কাপোৰ এবাৰ সুমোৱাইছো এবাৰ উলিয়াইছো
সেইতটো এই বৰষুণ নপৰা দেখি কাপোৰ বোৰ উলিয়াই দিলো উলিয়াই দি মেলি পেলাই গাটো ধুই পেলাই আজৰি লৈ আহিছোঁ হে
অ মই সেই তেনেকে গা পা ধুই আজৰি হৈ পেলাই ইয়াত ভিতৰত সোমাইছোহিহে জাস্ত
মই তাৰ পৰা বৰষুণ দিয়া দেখি লৰা লৰিকে কাপোৰযোৰ সলাই পেলাই আহি এনেকুৱা ঠেকাচা পৰিলো নহয়। পৰিলো মানে ভালকে পৰিলো। মইয়ো থেকেচা পৰিলো ভাল পৰিলো মানে।
এ ল'ৰা ছোৱালী কথা ক'লে নুশুনে যে ঠাই মুচি আছিল ঠাই মুচি পেলাই গৈছিগে আকৌ লৰালৰিকে মই তাতে পৰিছোঁগে গৈ
অ অ অ। আজি সাতৰ চ অ বতীয়া খালো বতিয়া খালো। বৰতীয়া পিঠাগুৰিয়ে
অ
ত হেৰি কি মাঁৰ আছে ঠিক আছে তহতৰ মাঁহতৰ ভাল নহয়।
অ ভালে ভালে ভালে
গৰম বন্ধত আহিবি এবাৰ
অ লোৱা গৰম বন্ধত যাম বাৰু সেই গৈ ফালেও যামগে সেইফালেও যাকে যামগে আৰু
অ ঘৰৰ ফালেও যাবিগে নহয় অ তাকে একেবাৰে এফালে ঘৰ ফালেদি গুচি যাব পাৰিবি অ অ ময়ো ইয়াৰ পা লগতে গুচি যাম আৰু ভালে হ'ব দে
দুইজনী লগতে যাবগে পাৰিম অ
এই আৰু গৰম বন্ধ কলে বেলেগ বুলি ফুৰিবলৈ তেহে আৰু ঘৰ ফালে গলে যোৱাহে আৰু
আৰু বেলেগ যাবলৈ জেগাই নাইচোন সেইটোৱেই কথাটো
অনুজা
মেইনটো কথা এইখিনি পা সেইখিলে যাবলৈহে পইচা সেইটো
অ সেইটোৱে আৰু কথা
তাপা হেৰি অ চাহ হেৰি নহয়টো কি উম এতিয়া এই কিবা কিবি উম ইণ্ডাষ্ট্ৰ্ৰীবোৰ খুলিছে নহয় তহঁতৰ সেইফালেও খুলিছে নে কি তাঁত খাল চাত খাল।
আমাৰ এইফালে খু আমাৰ এইফালে ইয়াত এতিয়া বৰ্তমান নাই। অলপ আঁতৰলেহে আছে।
অ অ
নামটো শুনিছই চাগে হেৰিবিলাক গীতিকা হেনলোম।
অ অ অ। অ অ অ অ এই মোৰ মানে এইফালে আমাৰ অলপ উম ওচৰতে হয় আৰু মানুহ এজনীয়ে মানে কৈছিলে এনেকে হেৰি উম ইণ্ডাষ্ট্ৰি খুলিম বুলি অ তাত হেনো খুলিব মাইকী মানুহ অলপ লাগে তাৰ পৰা মই বোলো তেনেহলে তেনে। তেনে ভাল হয় আৰু।
অ তেতিয়া সোমাবও পাৰিবি ধৰি লও তই শিকিবও পাৰিবি হেৰি কৰিব পাৰিবি।
আমাৰ এইখিনি মানে মানুহ এজনীয়ে খুলিছে খুলিছে মানে কি অলপমান দূৰনি দূৰণি ধলে ধ দিগদাৰ হয় আৰু বি ছোৱালী কেই থ পেলাই যাব ল সকাৰণে ৰহণী তে মই যাব। কৰিবলৈ মন নাই সেই মানুহজনীয়ে যে কৈছে ওচৰতে মোৰ মনটো আছিলে। এতিয়া জানো পাই কি হয় এই দিগদাৰ। আমাৰ এতিয়া এইখিনি মানুহজনীয়ে হেৰি ম নব্বৈ জনী নে এশ জনী মানুহ তাই আন্দাৰত কাম কৰি আছে মানে নহ দ চিলাই মেচিন মানে। চিলাই মেচিন তাতে কাপোৰ কানি হৈ মেলি। পেলাই মানে সিহঁতে তাতে দিব লাগে বেলেগত বেছি তাৰপৰা বেলেগ মানুহে। সনেকুৱা কাম বোৰ কৰি আছে আৰু মোৰ মানে কি কামটো ভালো লাগিছিলে। এতিয়া মই যাবি নো কেনেকে সেইকাৰণে মানে ছোৱালী এৰি থৈ যাব। আৰু এতিয়া স্কুল উ থাকিব এতিয়া স্কুল ধৰ এ খোলা ঘৰত থাকিব চিন্তা সৰু ল'ৰা ছোৱালী
অ নোৱাৰি সেইটো জহতে তো কলেকো যাব নোৱাৰা হৈছো অকলে লোৱাটো এৰি
আৰু এটা কথা অ ওপৰ কিবা এটা নকৰিলে নিজৰে চাচোন মোবাইল টিভি। টো ৰিচাৰ্জ মনেে আৰু এতিয়া ৰিচাৰ্জৰ দামো ইমান
যি দাম বাঢ়িছে ন অ নিজে কিবা এটা নক কৰিলেও নহয় মানুহটোলৈকে বাট চাই থাকিমনে বেলেগৰলৈকে বাট চাই থাকি পিনে নিজে কিবা এটা নকৰিলে নহয় দেখ।
আৰু এটা কথা মোবাইলটো দেখোন নহলে নহয় আজি জতে কাললে ইনকম কাটি। য়া সেই চিগ্নে আছে। এই চাস চ হিচ পিল প কাটি দিব আৰু ৰ অ কা দি দিয়ে আৰু সেইটোৱে মানে বৰ দিগদাৰ এটা মানুহৰ মূৰতেনো কিমান খাবি সেইকাৰণে মানে নিজে কিবা এটা কৰাটো ভাবিছো মানে আৰু নিজে কৰি মেলি পেলাই নহয় এই ৰিচাৰ্জ চিচাৰ্জৰ পইচাটো ওলাই থাকিলেও বহুত মানে।
বহুত বহুত বহুত সেইটো যদি নিজে উলিয়াই ল'ব পাৰি।
যাব পাৰ মোৰ মানে সি এইটো মকল মাথা সেইটোয়ে মাৰি আছো কেনেকে কিবা এটা নিজে কৰিব পাৰো মান মানে এইবোৰ আৰু এতিয়া অকলশৰীয়া হলো হয়ো ঘৰ ই পেলাই যাবলে কিবা এটা মানে সুবিধা হলে কিবা এটা সুবিধা নহয়। মানে কি হয় অকল এই এইবোৰেই লাগিব এতিয়া ত ধৰ ছোৱালীকো তেনেকে অকলে এৰি থৈ যাবলৈ এতিয়া মাহত আছে বাৰু। মাহঁতৰ ঘৰৰ মানুহ থাকে তেও এইবোৰ ল'ৰা- ছোৱালীহে
ছোৱালীজনি এৰি থৈ যাবি যেন কিবা এটা হৈছ কিবা এটা হৈছে সেইটো মনত আহিয়ে থাকে ন অনৰবতে। তেনেকে যিমান যিমান আপোন মানুহৰ লগত থৈ গলেও মানে সেইটো এটা হেৰি হৈয়ে থাকিব। কিজানী কিবা এটা হৈছে কিজানী কিবা এটা হৈছে।
ল'ৰা -ছোৱালীবোৰ শান্ত হ'ব লাগিব নহয়। পাইছনে নাই, এতিয়া মানে মাথাটো খাই দিছে। অ বেলেগ কি কবি নু ল'ৰা- ছোৱালী শান্ত হ'ব লাগিব। থাকিবলৈ মেলিবলৈ এতিয়া মাথা খাই দিছে মুঠৰ ওপৰত গৰম বন্ধ দিব গৰম বন্ধ দিলে কলে যাম মুঠৰ ওপৰত সেইটো কথা একদম মানে মাথা খাই আছে আৰু এ আৰু এইবোৰ মানে এইবোৰ স্কুলত মানে পাতে নহওক
উম, আমাৰ এতিয়া হেৰি মানে মোমায়েকৰ ঘৰ ফালে নাযায় গৰম বন্ধত অকনমান আঁতৰলে ফুৰিবলৈ যায় বাপেকক অনৰবতে কৈ আছে। মই আমুকলে যাম মই তামুকলে যাম এই মানে ওচৰতে ক'তো নুফুৰে আঁতৰলেহে যায়।
ই আমাৰো আমাৰ একে একে একে আমাৰো ঘৰ ওচৰলে নাযায় আঁতৰল যায় অকল হেৰি ফুৰিবলৈ যোৱা কথাহে গৰম বন্ধত আমুকলে
তোমালোক এবাৰ গলা মোক নিনিলা মোক যাবলৈ বহুত মন আছে মই চামগে। কিমান গাইছে আৰু কৈচোন নহয়। কালি ৰাতিপৰা পৰীক্ষা এদাই হোৱাৰ পৰা ধৰি লোৱা আৰম্ভ আৰু মানে। যাম যাম মই যামেই এইটো কৰিমেই তোমালোক কেলে গৈছিলা মোক এৰি থৈ কেলে গৈছিলা। অকল সেইবিলাক কথাই কৈ আছে কালিয়ৰ পৰা।
অঁ সি তেতিয়া সেৰি যোৱা নাছিলে নি তহঁতৰ লগত?
না যোৱা নহয় তেতিয়া তেতিয়ালে খেলে ঘৰত থৈ যোৱাকে নাছিলো নি।
অঁ মোমায়েকৰ ঘৰত আছে।
অ মোমায়েকৰ ঘৰত আছিলেগে। তাক থৈ গলোগে নহলেনো ইমান এই তিনদিনকে আমি দু তা এনেকে গৈছো সি কেনেকে যাব বাৰু।
অঁ অঁ। হয় এ এইবোৰ ল'ৰা -ছোৱালীয়ে বুজি নাপায় ন। উম এতিয়া মানে তোৰ মানে আজিকালি যি দিন যি আহিছে আৰু ফুৰিবলৈ নগলেও এ তিয়া ইটো সিটো এতিয়া মানে আৰু গৰম বন্ধ বুলি কলে আগৰ মানুহ খেতিত লাগিবলৈ গৰম বন্ধ।
আজিকালি আকৌ খেতি এতিয়া বেলেগৰ খেতি আ ছে, তহঁত বিলাকৰ ধৰি লও এতিয়া পিছতীয়া খেতি কৰ। এতিয়া আমাৰতো আজৰিয়ে খেতি ন গৰম বন্ধুৰ আগতে আজৰি হৈ গলো। এতিয়াতো কামেই নাইকিয়া।
গৰম বন্ধ ধুনীয়াকে ফুৰিব মেলিব পাৰিবি আৰু কি হয় আজিকালি মানুহক গৰম বন্ধ দিয়া মাত্ৰকে- এয়া মোবাইলটোত দেখিয়ে থাকে- আমুক আমুকত ফুৰিবলৈ গৈছে তামুক তামুকত ফুৰিবলৈ গৈছে আমুকে অ আ মুকে চুইমিং পুলত গা ধুইছে সি। এই মই গা ধুবলৈ যাম মানে ই ৰাম।
ল'ৰা ছোৱালীয়ে সেইটো স্কুলত ফুটনি মাৰি থৈ আহে ন। তুমি তুমি কলৈ যাবা মই আমুকলে যাম তুমি কলৈ যাবা মই তামুকলৈ যাম সিও ক'ব মইও আমুকলৈ যাম বুলি ফুটনিটো মাৰি থৈ আহে ঘৰত আহি পেলাই সেইটোকে আৰম্ভ দিয়ে।
সেই সেইটো সেই সেইটোৱেই মানে আও
খুলি
অহ
অ সেয়া ল'ৰা ছোৱালী সেয়া পাতি থৈছে যে সেইকাৰণে ঘৰত আহি কৈ ছে সি আ আমুকলে যাম তামুকলে যাম
সেই এতিয়া ল ছোৱালীয়ে ছোৱালী মানে যোগ যি হৈছে নহয় মানুহ